কি কৰিছা? এ এনে বহি আছিলোঁ।
অঁ, বাকী খবৰ খাতি ভালেই?
উম, ভালে তোমাৰ?
মোৰো ভালেই, নাহিলে যে কালি ভাওনাত?
এ নাই ঔ গা চা গা ভাল নাছিলে যাম বুলি আছিলো, দিনত কথা পাতিলো যাম বুলি পিছত মানে কি হল গাটো বেয়া মানে মোৰ হৈ গ'ল, সেইটো কাৰণে যাবলৈ মানে মন নগল আৰু। অঁ, এনেকুৱা আছিলে কালি।
তাকে মায়ে সুধিছে তাই কেলে নাহিলে? মই কৈছো তাই গা বেয়া হ'ব হবলা। সেইকাৰণে নাহিলে এনেইটোত তাই আহে ভালেই পায় ভাওনা চাওনা চাই কৰি।
তাকে মই ভাবিছিলো যাম মানে কা খব সঁচা কথা কব গ'লে মই কাপোৰ চাপোৰ ৰেডি কৰি থৈছিলো মই যাম বুলি তাৰছ টো মানে গাতটো ইমান বেয়া হ'ল চ' মানে মায়েও মানা কৰিলে দে নালাগে যাব তাইক কৈ দে তাছত মই বোলো কম কি তাই তো ভাওনাৰ কাৰণে ৰেডি হৈ আছে। থাকে ন পিছত আৰু সেইকাৰণে ফ'নো নকৰিলো আৰু।
অ'। অ', ফ'ন এটা কৰি ক'ব পাৰিলা হয় মায়ে সুধিছিলে কৈছে এতিয়া তাই আহিলে একেলগে যাব পাৰিম তাই বেচিৰি অকলে অক অকলে যাব
নাই মই ফ'ন নকৰিলো কিয় মই ভাওনালে গুচি গলা কিনো হৈ যাব ন'।
উম, একো নাই অহাবাৰলে আহিবা দিয়া।
তাকে আৰু আছেই নহয় ৰাস আছেই।
আছে অ অহা বাৰলে নহলে আমি ভেকচিন প্ৰতিযোগিতাতে কিবা এটা ল'ম দিয়া আমি বায়ে ময়ে তুমি
অ
কিবাটা ওলাম দিয়া
তাকে আমদি যাই ন আৰু সেইবাৰেই তেনেকুৱা হৈ গ'ল যে অহা বাৰলে নহওক আৰু
অঁ তাকেহে
যিহে হৈ যায় হঠাতে ক'ব নোৱাৰো নহয় আৰু মইতো ফুল অন বেমাৰী
হা
মই জানো ফুল ফুল বেমাৰ বোল
উম তাকে ময়ো অ', মই এই ঔষধ খাই আছো খাবলৈ পাহৰিলো খাই আহোংগে ৰবা মনত পৰোতে
তাকেহে এই বেমাৰ বোলা বস্তুটো হঠাতে হৈ যায় মোৰ।
তাকেহে আকৌ ঔষধ বিলাক নাখালেও তাৰ আকৌ চাইড ইফেক্ট বোৰ আছে।
উম।
বাকী ভাত চাত খালা নে নাই?
উম, খালো তুমি?
ময়ো খালো খাই পেলাই ঔষধ খাব পাহৰিলো এতিয়া ঔষধ খাওগে।
মই ভাত খুৱাই বহি আছো যে ফোনটো কৰিছো কি কয় যে কৈ দিও বোলো ন যাব নোৱাৰিলো বুলি বেয়া নাপাবলৈ
একো নাই এ মায়ে সুধিছিলে যে
উম উম এনেই কেনেকুৱা গ'ল কালি
কালিতো একদম ভালেই গৈছে আৰু ভগৱানৰ কৃপাত
উম ধুনীয়াই লাগিছে বাৰু মই মাংস ধুনীয়া লাগিছিলে বাৰু কালি মই চাইছিলো ষ্টৰি মানে আজিও চাই আছিলো সেইটোৱে চাই আছিলো অলপ আগতে
হয় নিকি
চাই পেলাই মনত পৰিলে
অ আচ্ছা
ভাবিছো মই যোৱা হ'লেতো মোৰো ইমান ভাল লাগিলে হয় চাগে
উম আমাৰ বাই কালি তোমাৰ মানুহ এজনী ওচৰতে বহিছে বোলে বাৰ
উম
কথা কৈ কবলে মাথা বেয়া কৰি দিলোঁ।
তাই কৈছিলে মোক কৈছিলে হেৰি কি কয় ৰা হেৰি ভাওনা দুদিন আগতে কৈছিলে কৈছে আহি যাবা মইতো ভাও লোৱা নাই চ' তোমাৰ লগতে মই থাকিব পাৰিম, বাট যাব যোৱাই নহলে।
মানুহজনী বহিছে
মানুহজনীয়ে সুধিছে। কাৰ প্ৰৱেশ কৰিছে, কোন হয়, কাৰ ছোৱালী? ক'ত নাচিব, কিহৰ ভাও হৈছে?
মানে আগ্ৰহ
অ', বায়ে কৈছে কৈছে বোলে মোৰ কামোৰ এজনী বহিল আৰু গোটেই বোলে ভাওনাখন বোলে ভালকে চাবও নিদিলে।
অ', অ'।
বাকী ঘৰত চবৰে ভালেই?
উম, ভালেই। তোমালোকৰ?
উম, আমাৰো ভালেই দিয়া আছে আৰু সুখলে মংগলে, এতিয়া ব
তাকে এইন বেমাৰ চেমাৰ আজিকালি কব নোৱাৰি, কি হ মোৰ যেনেকা হৈ গল।
হম?
বেমাৰ চেমাৰ কব নোৱাৰি বোলো মোৰ যেনেকুৱাকে হঠাতে হৈ গ'ল।
সেইটোয়েটো এতিয়া মোৰ এতিয়া গা ঠিকে আছে। ঔষধটো হোৱাৰ পিছত কিয় নাজানো গাতটো আকৌ তোমাৰ মূৰটো ইমান ঘূৰাই গাটো দুৰ্বল দুৰ্বল লাগে। একো কৰিব মন নাযায় এনেকুৱা লাগে মানে হাৰ্ডী বিলাকত জোৰেই নাই নি কি কোনোবাই ঠেলা মাৰিলে মৰি থাকিম।
অ', মানে শ্লিপিং টেবলেট টাইপ মানে ন?
শ্লিপিং টেবলেট নহয় মানে আৰু তো মানে
অ', ষ্ট্ৰং আছে চাগে সেই কাৰণে কমজুৰি লগাই দিয়ে।
অ', ষ্ট্ৰঙৰ কাৰণে মানে ছাইড ইফেক্টবোৰ দিছে।
উম, উম হেৰি কৰিব পৰা নাই, পঢ়িব পৰা নাই।
উম, কৰিব পৰা নাই। আৰু পাত পানী খালেওনো কিমান খাবা কিডনী কেইটাইনো আৰু কিমান ফিল্টাৰ কৰিব আৰু পানী হ'ল বুলিয়ে।
সেইটোৱে দিনত বোলে আঠ লিটাৰ পানী খাব লাগে মোৰতো এক লিটাৰো নাযায় চাগে।
মোৰো এক লিটাৰো নাযায়। দেতাইহে কেনেকে খায় ইমান পানী খায়।
আমাৰ মাও পানী খায়ে থাকে খায়ে থাকে।
উম।
এয়া পাৰাক উম, সেইকাৰণতো কিয়নো খুৰা আমাৰ বগা চগা, আমাৰ মাৰো বগা বগা। পানী পোৱা হয় ধুনীয়া হয় বোলে।
এ, পানীয়ে বগা কৰে নেকি? অ', আচ্ছা
সেইটো কাৰণে খাবা মোকো খুৱাবি বেছি বেছিকৈ খাম।
বা তোমালোকৰ ফালে গৰম কেনেকুৱা দিছে?
এ, নকবা আৰু ফেন চলি আছে তেওঁ এনেকুৱা লাগিছে জুইহে পৰিছে। সেইকাৰণে বাহিৰত বহি আছো
অ আজিকালি একেবাৰে যোৱা বাৰতকৈ বেছি গৰম দিছে এইবাৰ ন
অ অ বহুত গৰম পৰিছে বৰষুণ দিলেও অ গৰম ভাপটো থাকেই
অ কিবা গোপ গোপে গৰম এটা মাৰি থাকে বৰষুণ দিলে কালি তোমাৰ আমাৰ ৰাতি বৰষুণ দিছিলে যেতিয়া ভাও হৈু আছিলে তেতিয়া যেতিয়া বৰষুণ যাক দিছে তেতিয়া গুপগুপীয়া গৰম এটা বাঢ়িছে একেবাৰে বৰ
উম আৰু এই কিমানকৈ কাপোৰ কেইযোৰ চাগ আৰু গৰম ন
মোৰ যো বাৰু ইমান গৰম নহয় মোৰ যোৰ শাৰীহে আৰু পাতলা
কালিতহে শাৰী আছিলে তাৰ আগৰ দিনা
তাৰ আগৰ দিনা মৰি গৈছো মই মোৰ মানে গাৰে জোল বৈ গৈছে একদম যেতিয়া তোমাৰ কাপোৰযোৰ খুলি দিছো চেপিছো মানে ব্লাউজ টো একদম পানী ওলাই গৈছে
উম এনেকুৱা গৰম পৰি এয়া মই ভাবিছো ৰাতি মই আকৌ চাগে বোলো ঘামি জামি অৱস্থা নাই চাগে গৰম যি পৰিছে
উম এ আগৰ দিনা মেকআপটো ইমান ভাল নহল
হা এ ৰাতি বৰষুণ দিছিলা নেকি এজাক
দিছে দিছে কালি দিছে কিন্তু একে গোপ গুপিয় গৰমডাল মাৰিছে
পৰহি পৰহি নাই দিয়া ন দে আৰু সেইদিনাখন আৰু পুৰা
উম নকবা আৰু যোৱা পৰহি যে মই সিজি গৈছো মানে হাঁহ বইল হৈ গলো হয়
তুমি নিজে কৰিছিলা
অ আগৰ দিনা ভাল নহল পিছৰ দিনাহে অলপমান ভাল হৈছে
উম উম সেইদিনাখনকে ফাৰ্ষ্ট দিনা লৰা লৰিকে কৰিছিলা চাগে
অঁ
সেইটো কাৰণে।
লৰা লকে কৰিলো কালি টাইম লৈ কৰিছোঁ।
মই ঠিকে পালোঁ বাৰু।
আগৰ দিনাৰ।
উম' দুই দিনাই।
উম' আগৰ দিন মাৰ মতে খচটা পাৰো
তাকে নিজৰ মেকআপৰ নিজে হে ইনছাল কৰি আছে চা
উম এ মানে এতিয়া আমি কৰি থাকো যে মানে কোনটো মেকআপ কোনটো হেৰি মানে মুখত ভাল লাগে মানে এতিয়া সেইটো কব পাৰি আৰু মানে মই সেইদিনা শুন লিপষ্টিক টো বহুত ডাৰ্ক লগালোঁ।
অ' হ'ব পাৰে। মই অলপ অলপ,
হা।
লিপষ্টিক টো কফি কালাৰ লগাইছিলা নি
কফি নহয় ৰেড কালাৰ।
মানে সেই দাঁত দাঁত হৈ গৈছিলে মানে।
অ' ডাঠ হৈ গৈছিলে পুৰা।
উম পেঞ্চিল লিপষ্টিক লগালা হয় অলপ অকণমানকৈ।
পেঞ্চিল লিপষ্টিক লগাব পেঞ্চিল লিপচ বিচাৰি নাপালোঁ পিছৰ দিনাহে বিচাৰি পছোঁ সেইকাৰণে নিউত লগালো পিছৰ দিনা।
অ'।
উম' আগৰ দিনা বেগত ত' মানে কি হ'ল মোৰ ব্লাছটো বেছি হ'ল ব্লাছ টো প্লাছ তোমাৰ হাইলাইটাৰ, আৰু কম্পেক্টো কম হ'ল।
অ' সে মিক। মেকাপ আৰ্টিচ হবলৈকো এই চব একে মেইনটেইন কৰিব লাগে।
উম বা কৈছা হেনে।
তাকেহে।
চব চাব লাগিব মেকআপ আৰ্টিষ্ট।
একো নাই মোৰ সময়ত তুমি কৈ দিবা এ দিয়া মিকাপ চেকাপ।
হ'ব মাইনা বিয়াত কৰি দিম নহয়।
এতিয়া পইচা বাচি যাব মোক ফ্ৰীতে কৰাই দিবা।
তাকে মও কৰি যাম আকৌ'।
তাকে আমাৰ ঘৰলৈ আহি পেলাই কৰিবা না ত মই থকাকেতো আনিম না।
এইটো।
উম খাদ খাদনা
তাৰু।
হ'ব আও চাগৈ।
উম' বিয়া হলে খাব পাৰিম আৰু।
তুমিবাৰ দছ সোমাব দিয়া আমাৰ ঘৰ এটাই চিন্তা পেণ্ডেল কত দিব।
পেণ্টালকে ইমান জেগা আছে দেখোন
ক'ত জেগা আছে আমাৰ পথাৰ খালি কৰিব লাগিব আধা দিন। ইমান দূৰণিয়া নেকি আ পেণ্ডেল কি কয় কৰিলোঁ আমাৰ যে ওচৰতে দোকানখন আছে যে। পেহীহঁতৰ সেইফালে ৰাস্তা এটা নাই।
নহয় নহয় এতিয়া তুমি যদি আগ আগফালে যদি তোমালোকৰ চকী দিয়া। তেনেহলে তুমি সেইফালৰ পৰা পিছফালৰ পৰা তোমাৰ সেইফালে খোৱা কৰিব পাৰে।
আকৌ' খোজকাঢ়ি যাব নেকি মানুহে ইমান দূৰ।
ইমান দূৰ নকিব দেই কোন হে।
ইয়াই মানুহৰ বহুত লেবেল থাকে আজিকালি,।
ই আই অ' এইকণ খোজ কঢ়ি যাব পাৰিবহে ইমানহ এলেহুৱা নে মানুহবিলাক।
তেনেকা আৰু যেনেক কি ক মানে আমাৰ পাপাৰ মই কথা পাতিছিলো হা মাইনা বিয়ালে। কি কলো এতিয়া আকৌ মমান যে অকণ হেৰি কি কলো পেহতৰ ফালে যে অক ৰাস্তা নাই জানো।
উম উম।
কাম গছ যে এ যে লাইন বাই লাইন আছে যে।
অ।
যদি ৰাস্তাটো দিয়া হয় ধুনীয়া লাগিব দেখিবলে না আৰু এই যে আমাৰ কেচেলু গছ,। পলু গছ যদি আধা আধি কাটি দিয়া হয় মানে পেডেল। কাটি দিয়া হয খোৱাৰ ফালেও সেইখিনিয়ে হৈ যাব কইনাৰ কাৰণে সেইখিনিয়ে হৈ যাব।
সেইটোতো হয় আকৌ কেচেলু গছ খিনি কাটি পেলালে আকৌ' পলু কি খোৱা বা।
সেইটোও হয়' বাৰু আকৌ লগাব লাগিব নহলে।
উম মানে এডাল। গছ লগাওঁতে বহুত লগাই পেলাই ডাঙৰ হওঁতে বহুত দিন লাগে কাটোতে বেছি টাইম নালাগে যে।
সেই দে দুবছৰ তিনি বছৰ লাগিছে ইমানতটো হওঁতে।
উম
এতিয়া আৰু কেই এটিয়া এ দেৰি আছে তাই হোৱালে চাগা আৰু কিমান কি বদলি যাব চাগে জেগা।
সেইটোও হয় এতিয়াহে জেগা ইমান কম, পিছলে জেগা হৈও যাব পাৰে।
উম এ ইফালো জেগা আছে নহয় আগৰ ঘৰখন আমাৰ যে পথাৰ ফিল্ড এখনৰ টাইপ আছে না পিছফালে
উম
সিফালেও হৈ যাব পাৰে।
সেইফালে হৈ যাব।
উম আমাৰ মানে আগতে জেগা ধুনীয়া আছিলে, এতিয়া মানে ঘৰটো বনোৱা হ'ল যে।
অ' অ'।
সেইটো কাৰণে।
ঠিকে আছে এতিয়াই মানে তোমাৰ বস্তুবিলাক ঠিক ঠিকান কৰি ৰাখিলে পিছলে আৰু বিয়া হলে ইমান চি ন্তা নাই আৰু।
তাকে।
উম, তোমালোকৰ ফালে তুলনী বিয়া নিয়ম তুলনী বিয়া নিয়ম বিলাক ছেমে নে?
ছেমে বাৰু ক'ব গ'লে আৰু মানে আমাৰ হেৰি কি কয় এইটো বেংগলী মানুহতো ইমান নকৰে ন, আৰু আমাৰ মাঁ অসমীয়া কাৰণেহে আমাৰ কৰে।
অ' অ' অসমীয়াতে কৰে?
উম এ বেংগলী মানুহটো নকৰে ন।
অ' সেইটো হয়। এই তুলনী বিয়া যে দাদাই যে কোচত কোচত লৈ যে যাব লাগে তোমাক নিছিলে নে?
মোক নিনিলে, মায়ে নিলে।
কিয়?
হেৰি দাদা নাছিলে ইয়াত।
অঁহহ।
মোৰ বিয়া সময়ত অ লকডাউন আছিলে ন।
অ' অ'।
আ মানে উম নাই বিয়াৰ দিনাখন আহিছে সি বিয়াৰ আগদিনাখন আহি কাম বন যিমান খিনি দা ককাইকৰ নিয়ম আছিলে বিয়াৰ আগদিনাখন কৰিছে সি।
অ' আচ্ছা।
উম।
উম ঠিকে